কি
আছবেন তই।
মই এনে আছো আগফালে ফেন তলতে বহি আছো এনেকুৱা গৰম উঠিছেও।
উম পইছে।
এইবাৰ বেছিহে গৰম আছে এইকেইদিন, ঠাণ্ডাতে ভাল আছিল ভাই।
কে হে।
চাতাহ খালিনে?
চাহ তাহ খামহে খোৱা নাই এতিয়ালৈকে ইমান গৰমত কি চাহ খাম।
উম ঘৰত মাহঁত আছে নাই?
মাহত আছে আছে চোতালত বহি আছে।
খোৱা হল নাই?
নাই ৰাতিপুৱাও খালোঁ, দুপৰীয়া মা খোৱা নাই, তই খালি?
মই এ দিনটোত এবাৰেই খাওঁ যে সেইকাৰণে ৰাতিপুৱাই খাওঁ লওঁ এতিয়া নাখাওঁ এতিয়া ৰু এতিয়া ভণ্টি অহাৰ পিছত এফালে যামা মানে
অ, ভণ্টি ঘৰত আছে।
ভণ্টি নাই ভণ্টিৰ স্কুলৰত
নহ গম পাইছো এনে মা অকলে গৈছে।
অ, মা অকলে গৈছে।
অ, তাৰপা হেই তপ এক্সাম ক'ত-ক'ত ফুৰিব গলি
এক্সাম দি তোৰ মই গুৱাহাটী গ'লো আই পি এল চাবলে।
অ', অ', সেইটো কৈছিলি।
তিনিখন খেলে চালোগে মানে।
উম,
বা তোৰ তেনেকৈ ফুৰিলোঁ গুৱাহাটী গোটেইখন ফুৰিলোঁ আৰু
হেই
উম, চাবলৈ একো নাই আৰু। তাৰ মানে আই পি এ চালো অকলে গৈছোঁ যোৱাটো অকলে গৈ তাত জেঠাইহঁতৰ ঘৰত আছে। আছিলে ন জাঠাইৰ ঘৰ আছিলে।
অ ',
তাৰপছ এতিয়াকৌ সেই নৱেম্বৰত সেই আহিব যে ডান্চে ৰজেছ। কনচাৰ্ট এটা হ'ব ডাঙৰ।
অ, কোন আহিব?
এই যে গুৱাহাটীতে কনচাৰ্টটা হব নৱেম্বৰৰত শুনিছ নাই কথাটো।
নাই শুনা কোন আহিব?
এই গানছ এন ৰ'জে চ আহিব।
অ হয়নি গমেই নাপাওঁ।
উম, ত সেইটো কনচাৰ্ট চাব যাম, টিকেট বুকিং কৰি থোৱা আছে, উম।
মইও যাব পাৰিম নৱেম্বৰত।
অ সেইটো যাব পাৰিবি।
মই গুৱাহাটীলে যোৱা কথা আছে নহয়।
আচ্ছা আচ্ছা মইতো টিকেট বুকিং কৰিলো মানে, এতিয়াটো বুকিং হৈ আছিলে এতিয়া কৰিলে কৰিব পাৰিবি, পিছত নাপাব পাৰ। অ',
এই এতিয়া নহয় দিচেশন ল'ব নোৱাৰোঁ তেতিয়াবা টাইমত যাব পাৰো বা নোৱাৰোঁ।
নহ'লেও এতিয়াই ল'ব লাগিব নহলে পিছত মানে হেৰি হয়। নাপাব পাৰ মানে
আচ্ছা,
উম, বাকী ক'ৰবাত ফুৰিবলৈ সুৰিবলে যোৱা প্লেন বনাইছ নাই।
মই সেই তেনেকে ভাবিছো আৰু পঢ়িব লাগিব এনেকে ফুৰিবলৈ যাম বুলি। গুৱাহাটী এক ৱাটাৰ পাৰ্ক যাম বুলি ভাবি থৈছোঁ।
আচ্ছা-আচ্ছা, মই তেনেকে ভাবিছো শ্বিলঙৰ ফালে যাম এতিয়া জুলাইতে। দাদাৰ লগত মানে, গাণে বহুত-বহুত বেছি গৰম পৰিলে যাওঁ আৰু এতিয়া এতিয়া তিনিদিন হৈছেহে ৰ'দ দিয়া। তাৰ লগতো বৰষুণে দি আছিলে। ত বহুত বেছি গৰম পোৱাৰ পিছত যাম আৰু। তে সেই শিলং ফুৰিবলে। কিমান মই তাতো তিনদিন মানৰ যাওঁ কাৰণে যাম আৰু।
উম,
তাৰপৰা হেৰি কি আছিলে সেইখন চালি নাই অসমীয়া নতু চিনেমাখনতে আহিছে যে চুপা-চুপিসেইখন চালি নাই। কেনেকুৱা লাগেনো ছাই কেনেকুৱা লাগে ছাই।
এ ম অকে মানে ফৰেষ্টখন বেছি ভাল।
ফাৰ্ষ্ট খন মানে
চুবা-চুপি ওৱানখন বেছি ভাল আছিলে তেতিয়া টুখন ইমান ভাল নহয় আৰু।
এইখন টো নেকি?
অ', এইখন টোহেছো পাপি ওানখন চোৱা নাই নি
নাছ কছ ই ৰব পেট
চিৰিজ চিৰিজ কে আছে পাৰ্ ওৱান পাৰ্ট কে
অ', অ', কিমান ঘণ্টাৰ মান
সেইখনতো আছে কেইবাটাও পাৰ্ট আছে
চাব লাগিব সেই চাবলৈ যাব চাই যাব লাগিব কিন্তু চবেই কৈছে ত মোক ভাল বুলি কৈছ সেই বেয়াব
ন ভাল চিনেমাখন ভাল
আহ,
কিন্তু মানে প্ৰথম চিনেমা খন চুপা চুপি ফাৰ্ষ্ট খন বেছি ভাল আছিলে মানে কি হয় যেতিয়া তেনেকুৱা দুটা ছিজন ওলাই
হুম,
প্ৰথম ছিজন টো যদি ভাল হয়, তেতিয়া মানে মানুহৰ একস্কপেক্ট এইটো থাকে যে ছেকেণ্ডখন আৰু ভাল হ'ব নেকি?
আহ।
কিন্তু মানে এতিয়া ফাৰ্ষ্টখনৰ তুলনাত ছেকেণ্ডখন সেই আৰু ভালটো নহয় মানে ভাল কিন্তু মানে বহুত ভালতটো নহয়
অ', মই চব জানে চাব যাব লাগিব আৰু ককা দুটা ৰাতি ৰাতি তখনো আহিব
উম, তাকে সেইখন চাম
উম, মই গুৱাহাটী গলে ছাম
উ অ
উ গুৱাহাটী গুৱাহাটী এইটো যে কি চিটি ডা মলটো বহুত ডাঙৰ তাত মানে মই এইখন চাই আছিলোঁ ধুৰন্ধৰখন। য়াৰ লগত নিমিলে ইয়াৰ, ইয়াৰ আমাৰতো তিনিটামান মিলাই পেলিহে হ'বগৈ
গম পাইছো, সেই থিৰিজিনে চিদি হয় ন
উম তাতে থ্ৰিদি মুডতচাব পাৰো তো তেনেকেও মানে
অ',
চাত থি মি আহছে থাক
ম ঠৰি ম বি চবলৈ
চাই বহুত মজা লাগে এনেকৈ চশমা পিন্ধা পুৰা চকু আগৰ হৈ থকা নি লাগে মানে তোৰ তোৰ যে তাই যে ফাইটিঙত আহি পেলাই এতিয়া মাৰিয় দিব হক কোনোবাই তাৰ মাজতে এটা আহি পেলাই তেনেকুৱা নিচা লাগে মানে
কৈছে মোক মোৰ বহুত মন আছে চাবলৈ আৰু মাজতে ৰিলচ এটাও পাইছিলো তেনেকুৱা
অ', গুৱাহাটী এতিয়া মই এয়াৰপৰ্টলৈ যাম বুলি ভাবিছো এইবাৰ গ'লে মানে ইয় আগত যোৱা যোৱা মানে গৈছিলো ন মই স এপ্ৰিলত গৈছিলোঁ।
অ',
এতিয়া মোক ওচৰত আই পি এল চোৱাৰ কত যে কৈছিলে যে তেতিয়াও তেতিয়াও ভাবিছিলো গুৱাহাটী এয়াৰপৰ্টটো চাব যাম বুলি কিন্তু কি হ'ল হেৰি দাদাহঁতৰ মানে টাইম নিমদিলে তেতিয়া ইলেকশ্যনৰ ইলেকশ্যনৰ টাইম হৈ আছিলে ন তাৰপ দাদা মানে এনেকৈ চিমলও লাগি থাকে তেতিয়া মানে টাইমেই নহ'লে গতি সেইকাৰণে সেইকাৰণে মই হেৰি হ'ল কামাখ্যালৈ গ'লোঁ কামাখ্যাটো দৰ্শন কৰি আহিলোঁ গৈ আৰু বাকীতটো চাব নহ'লে মানে আম বেছিছ আই পি এল চাব গ'লোঁ তেনেকৈ সেইকেইটহে চোৱা হ'ল এইবাৰ গ'লেই মানে চাই আহিমগৈ আৰু
এই যে বৈভৱ চূৰয়বঞ্চি
আহ',
সিও আহিছিল নে
অ', তাকতো মই ফ্ৰণ্টৰ পৰা দেখিছোঁ তাইক দেখিছোঁ তোৰ যা দেেই যা চিনি পোৱা নাই
উহো
মোৰ সন্মুখতে আছিলে
যাদে দাক চিনি পাওঁ মানে পাওঁ
আছিলে এজন সেইজন মুখত মুখতে আছিল
অ
সেইটো বদ দিওঁ ৰোহিত শৰ্মা হেৰি হাৰ্দিক পাণ্ডিয়া
অ পাওঁ
সেহেতক সন্মুখৰ পৰা দেখিছোঁ বিৰাট কোহলি
হেই মপ হয় বৈভৱ চিৰেৱঞ্চি হেৰিতে
উম মই প্ৰায় এহতক ৰাজস্থানৰ গোটেইকেইদিন মানে তিনি দুদিন ৰাজস্থানৰ খেল আছিলে ন তিনিদিনে তিনিদিনে ৰাজস্থানৰ খেল আছিলে প্ৰথম চি এছ কে ভাৰ্চছ ৰাজস্থান তাৰ পিছদিনাখনি এম আই ভাৰ্চেল ৰাজস্থান তাৰ পিছত আকৌ সেই আৰ চি ভাৰ্চেছ ৰাজস্থান মই গোটেই কেইখনত চালগে
হেৰি নহয় বৈৱ সূৰবঞ্চী হেৰি বছৰিয়া আহে গম পাওঁ চৈধ্যয় বছৰীয়া বহুত কিন্তু দেখা ডাঙৰ আকৌ
উম তাৰ পাৱাৰ দেখিছ নে কি শৰ্ট মাৰিহি।
কি অৰেঞ্জ কেব পোৱা নাই জানো।
এইবাৰ কি অৰেঞ্চ কে পাছে অঁ
উম
উম তেনেকে মই
উম
তাত টিকেটৰ প্ৰাইচটো বহুত বেছি হয় আক চাবুৱাত। টিকেটৰ প্ৰাইচটো বহুত বেছি আগ চাবলৈ সেইকাৰণে।
উম আঠশ কিমান টকা।
হা
আঠশ কিমান টকা নহয় জানো? অ, অ সেইটো তহত ষ্টুডেন্ট নহয় যে, ষ্টুডেণ্টৰ আঠশ কেইটকা,
উ আমি চোৱাটো হেৰি আছিলে সাতাইশ টকা আছিলে এটা।
নহয় নহয় ষ্টুডেন্টৰ কাৰণে অফাৰ থাকে।
ষ্টুডেণ্টৰ কাৰণেতো সাতশ টকা।
উ মানে হেৰিয়ে চাইছিলে।
উম এইটো সেই ল আৰু আইডি লাগিব, আৰু হেৰি, ষ্টুডেণ্ট তাৰ হ'ব লাগিব। গুৱাহাটীৰ হ'ব লাগিব।
উম, গুৱাহাটীত।
ঠিক, এতিয়া পাতিতে পাব মানে।
হ'ম।
মই ভাবিছোঁ ষ্টুডেণ্টৰ সেইটো চামগৈ, লৈ লবি নোৱাৰি মানে। দাদাৰ পৰা আমাৰ দাদা বহুত ডাঙৰ ন।
আ'।
উম। তাৰপৰা ইকনিমক চাব যোৱা, মানে ইকনমিকতো খানাটো ৰেদি দিয়া নাই। খানা মজা খানা দিয়ে।
কিবা খাই আছা নকি?
টাউনত চাহ খাই আছো।
আচ্ছা।
উম,। ইকনমিকত ছালাযে। তাতো ইকনমিকত চাইছিলো। তাতো চিপছো দিয়ে মানে, এনেকে চিপৰ পেকেট কেইটা বেলেগ টাইপৰ আৰু।
হে।
এনেও মই, তেনেকুৱা চুইজ আজিলেকে লাইভত খাইয়ে পোৱা নাই।
অ।
আমাৰ এইটো কি হেৰি পুৰা পেকেটটো পুৰা প্ৰিমিয়াম একদম।
অ।
উম, মজা লাগে খাই পেলাই।
তই হেৰি, সাতাইশ সাতাইশ দি তিনদিন চাইছ?
অ'' তিনদিন অ।
ৰাম।
দাদাই কাটি‌ দিছে, মোৰ ভাগৰ পইছা নহয়।
অ'অ'।
উম।
তেনেকুৱা দাদা এজন থাকিলে আৰু কি লাগে?
উম, এতিয়া দাদাই আক মোক এই মাতিছে হেৰি চাবলে, এইটো নৱেম্বৰত যে যিটো হব, সি নিজে মাতিছে মোক। টিকেটখিনি মোৰ কাৰণে নিজে কাটি থৈ।
হে এ।
সেইটো আৰু বেছি, সাত হাজাৰ কিমান টকীয়া এটা টিকেটত।
অ।
ঐ যাব লাগিব চাবলে। এতিয়া হেই আকৌ সি শ্বিলং ফুৰাম বুলি সি নিজে কৈছে।
উম তই দাদা এইজন দাদাৰ লগতে যাবি তাৰমানে শ্বিলং চাবলে?
অ এইজন দাদালগতে যাওঁ অ।
অ
উম, সিয়ে ফুৰাম বুলি কৈছে শ্বিলং। যাব লাগিব তেনেকে।
উম
বাকী তই হেৰি ৰুম-চুম চিলেক্ট কৰিলি নেকি তাত?
কৰিলোঁ কৰিলোঁ
ৰুমটো কি হেৰি অ' ইউনিভাৰচিটি ওচৰতে নে, অলপ দূৰত আছে?
মই য়েনেণ্ডৰ ছেকেণ্ড গেটখন দেখিছ
অ
ছেকেণ্ড গেট খনৰ একেবাৰে ওচৰতে, এ হেই
অ সেইটো সেই সেই সেই সেই তেনেকুৱা তাহি সেইখিনি বস তহঁতৰ ৰুম এটাতে আমাৰ লগৰটো আছে।
অ কোননো?
মই কিছো ৰক্টিম বুলিয়ে কৈছিলে
অ এম এল এ কলনীত আছে নি সুধি সুধিবিচোন।
মই সেই সেই সেইখিনিতে বুলি কৈছে ছেকেণ্ড গেটখনৰ সেই সেইখিনি ওচৰতে বোলে
হবও পই মোৰো ছেকেণ্ড গেডখনৰ ওচৰতে
অ তাৰ সেই চেকেণ্ড গেটখনৰ ওচতে বুলি কৈছিলে সি
অ লৰা, দেউতাক চাহলৈ মাতোনে চিঞৰি?
হা?
দেতাক চাহলে মাতোনে চিঞৰি?
ৰ আও দুই মিনিট মান ৰহ।
উম।
তই কি চাহ বনাই আছ নেকি?
উম।
আচ্ছা কিহে বনা, কিহৰ লগত খাবি মানে?
বিস্কুটৰ লগত আক।
গা সেইটো কথা কোৱা নাই গাখীৰ চাহ নে কি সেইটো সুধিছো?
অ', লালচা লালচা আমাৰ গাখীৰ নাই।
মই মানে, গাখীৰ চাহ বাদ দিলো। কিন্তু, আজি মন নগ'ল গাখীৰ চাহ একাপ খাই দিলোঁ।
মই গাখীৰ চাহ নাখাওঁ।
মই, গাখীৰ চাহ বাদেই দিলো। এনেকুৱা গৰম হে, উম এনেকুৱা গৰম পাৰিছে। ফেনটো থাকো গৰম কৰা হাৱাহে মাৰিছে ঘামি গৈছোএকেবাৰে।
মোৰ গৰম বহুত কম আৰু মই এতিয়া গৰমত মই ঘমা নাই এইটো গৰমতো।
তোৰ গৰম নুঠে নেকি?
উম' হোক। কম উঠে মানে ঘাম চাম নোলায় গৰমত।
গৰম উঠে।
অহ'।
আমাৰ লগৰ এটা আছে নয়ন বুলি কয়, নয়নমণি বুলি কয়। তাকতো মহে নাকামুৰে, তাৰ মানে ব্লাডটো অ' নিগেটিভ নে অ' পজিটিভ কিবা এটা।
এহ।
অহ' তাৰ মহে যিমানটো মহ'ৰ হেতে বহি থাকে তাক নাকামোৰে মহে। কোনে আমি দৌৰিবলৈ গৈ পেলাই, দৌৰিবলৈ গৈ পেলাই পুলত পঢ়িলোগে।
অহ'।
মোক মহে কামুৰি আধা মৰা কৰি দিছে।
উম'।
তাককো মহে চোৱাই নাই।
অহ' সেই নহয় মানে।
অহ' এক আমাৰ স্কুলত পঢ়া যে।
উম'।
সেয়েই। মই পাগল হৈ গৈছোঁ, এতিয়া এনে এনে এনেকুৱা হেৰি। আমাৰো থকা দেই এনেকুৱা তেজ।
মোৰ নাই সেইটো, মোক মহে ধেৰ খাই।
মোৰ মহেটো পালেই হ'ল।
উম'।
মোৰ আকৌ টেষ্টটো বহুত ৰিয়িৰ এ বি পজিটিভ সেইটো পাবলৈই নাই।
অহ' হয় টেষ্ট কৰি টেষ্ট কৰিছিলি নেকি।
এই কিবা দিবলৈ আহিছিলে যে সেই ছামাৰ্টত পোৱাতে।
এ মিছাকে দিলেও হয়, মই মিছাকে দি থৈলো।
কি দিলি তই।
জানো কি দিলো, সেইটোও পাহৰিলো কিন্তু মিছাকে দিলো।
আচ্ছা মই যে চেক কৰাই আনিছিলোঁ গা
আমি।
উম'।
ময়ো কৰিব লাগিব পাই।
উম' মই চেক কৰি থলো ভাল।
হম।
উম' মাজে মাজে চেক কৰি থাকিব লাগে।
উম'।
উম' দে ঠিক আছে তেনে হ'ব দে।
উম', উম' হ'ব।